কি কৰিছা?
এনেই কি কৰিবা আও, বহি আছো।
তাকে গৰমতটো কেনেকুৱা পাইছা?
গৰম আজি যেনিবা বহুত ভাল দিছে দেই, সঁচাকে ক'ব গলে।
সঁচাকে দেই।
আজি মানে একদম উ গৰম মানে আজিৰ নিচিনা দিয়াই নাই চাগে মোৰ মতে।
নাই নাই আজি একদম হাইষ্ট দিলে সঁচাকে, এতিয়া আকৌ অকমান বতাহ অকণ মাৰিছে।
মানে কি হ'ল প্ৰথমতেতটো ৰাতিপুৱাৰ পৰা একদম সেলেঙা সলুঙা কৰি আছে।
উম উম উম।
তাৰপিছত আৰু যেনিবা ৰ'দটো ওলালে কোনো ৰকমে।
অঁ
তাৰপিছত দিলে, সেইটোৱে আৰু বাকী
তুমি কি এতিয়ানে
অ',
এতিয়া তোমাৰ সেই চাহ খালো তাৰপা ৰুটি বনাইছিলো। এ পিছে মোৰ যদি নাই কোৱা মই মানে এইকণ সময়ত যদি মই কিবা এটা গধুৰকে খাই দি মই ভাত খাব নোৱাৰো মানে তাৰপিছতে সেই মোৰ চাহ খালো এনেকে বিস্কুটাৰ ভুজিয়া আছিলে তাকে খালো মাক ৰুটি বনাই দিলো সেয়াই তোমালোকে কি খালা
আমি চাহ টাহ খালো
উম',
আটা মিঠাই চিঠাই সেয়াকে খালোঁ আৰুনো কি খাম আৰু
তাকে এই গৰম দিন কেইটাত বিশেষ একো খাবলৈও মন নাযায়। মোৰ যে সেই নাই। তেতিয়াহে তাকে দেউতালৈ ফোন কৰিছো মই বোলো কিবা এটা লৈ আহিবাচোন দেতা বোলে কি কিবা এটা মানে আমাৰ ছোৱালীবোৰ চাবাচোন কিবা অ', কিবা এটা কিন্তু কি কিবা এটা মানে সেইটো আমিও নাজানো মোক দেউতাই মানে গালি পেট এতিয়া কি কিবা এটা এতিয়া তুমি মোক ক'লেহে ন গম পাম তোমাক কি কিবাটো লাগে এতিয়া
এ মইয়ো মইয়ো মইয়ো আমাৰ ইয়াক কও মই কিবা এটা ল কিবা এটা কি মই মানে ক তুমি নিজে ভাবি পেলাই আনিবাচোন তাৰ পিছত স ক'ব দিয়া আমুকটো নে সেই নাখাও সেইটো মন নাই।
আহ এ খাবা কি তেতিয়াহলে আমাৰো এনেকুৱা হয় মানে কেতিয়াবা সেই কি কি খাবা বুলি সুধিলে মানে মই নিজেও আছো মই নিজেও ভাবো মানে মই কি খাম আৰু তোমাৰ চাবাচোন কেতিয়াবা মানে কি খাবলৈ মন নিজেও ধৰিবনে কিন্তু কিবা এটা খাবলে মন যায় আৰু অ', অ', কি মন যায় সেইটো এতিয়া ভগৱানে জানে মানে অ মোৰ দেউতাই মানে সেইটো সদায় কৰে আৰু কি কিবাটো মানে কিবাটো কি কিবাটো তুমি তাক ক'ব লাগিব ন কলেহে মই গম পাম তোমাক এতিয়া কি কিবাটো খাবলৈ মন হৈছে আম খাইছো উঠাইছো আম মানে সেই তেনেকে কিনা আম খোৱা নহল দেই আমাৰ সেই বাৰীৰ আম খোৱা হল। কিনা আমবোৰ মাজতে যে সেইবোৰ উলিয়াই দিলে উলিয়াই দিলে খাবলৈ ভয় লাগিলে আৰু তোমাৰ সেই মোৰ তাতে উম মাজতে অকনমান গা ঠিক নাছিলে তাৰপা ডক ৰেও কলে কিনা আম খাবলে মানা কৰি দিলে পিছত খোৱা ন
মোৰ যে খুব তৰমুজ খাবলৈ মন গৈছে বুজছানে তৰমুজ যে
অ তৰমুজ খাই ভাল পোৱা?
বহুত ভাল পাওঁ মানে মিঠা হব লাগিব। তৰমুজটো ফ্ৰিজত থৈ পেলাই মানে একদম খাই থাকা আৰু
অ গম পাইছো।
এপিচ কাটা খাই দিয়া এপিচ কাটা খাই দিয়া মই মানে এটা এটা তৰমুজ খাওঁ অকলে অকলে
অ মই আকৌ তৰমুজটো ইমান ভাল নাপাও দেই। মানে তৰমুজ টো ইমান
মই তৰমুজটো জুচ বনাই দিলে নাখাওঁ।
অ অ
কিন্তু মানে নিজে কাটি কাটি ফ্ৰিজত থৈ দিওঁ যে ঠাণ্ডা হৈ কিনে নাই খোৱাৰ লগে লগে পেটটো ঠাণ্ডা পৰি যায়।
অ', গম পাই আছোঁ। মোৰ আকৌ সেই তৰমুজটোত ইমান ইণ্টাৰেষ্ট নাই মানে কি বৰ এটা ভাল নেপাও। খালি সেই কেতিয়াবা আৰু কাৰচিত ধৰি লোৱা কেতিয়াবা খাবলে মন যায়। কিন্তু ইমানকে ভাল নাপাওঁ।
কাপোৰ এযোৰ বনাব লৈছোঁ।
অ', অ'।
এই ফেব্ৰিক কৰিবলে।
গম পাইছোঁ অ'।
তাৰপিছত কালাৰ চালাৰখিনি উলিয়াই ল'লোঁ, খালী এটা কথা একদম পকাতে ঢাৰি এখন পাৰি পেলাই তাতে বহি লৈছোঁ।
অ'।
কাৰণ বিচনাত উঠা সৎ সাহস নাই এই গেলা গৰমত। ওপৰত উঠিব নোৱাৰো তলত বহি ধুনীয়াকে ফেন চেন লগাই আৰু ধুনীয়াকে আজি মানে ঘৰটো একদম মুচি ল'লো।
অ', অ'।
চাফ চিকুণ কৰি।
তুমি এতিয়া কৈছা মই আকৌ মই আকৌ এতিয়া কি কৰিছোঁ বুলি ভাবিছা মই বিছনাতে বহি লৈছোঁ, লৈ পেলাই তোমাৰ সেই মানে মোৰ ভাগৰ কাপোৰ এযোৰ কৰি আছিলোঁ। তাৰপিছত সেই কাপোৰযোৰৰ তোমাৰ আধাটো হ'লগে তাৰ পৰা বহুত দিন মানে মাজতে কেইবাদিনো গেপ পৰি গ'ল তাৰপা কালিৰ পৰা আকৌ কৰিব লৈছোঁ। তোমাৰ কালিৰ পৰা আকৌ মানে কাপোৰযোৰ হাতত লৈছো মই বোলো নাই কমপ্লিট কৰি দিওঁ, তাৰ পৰা আকৌ মানে কি বিয়াত বোলো বিয়াত এইযোৰকে তাকে পিন্ধো নেকি মামাৰ বিয়াত। তাকে ভা ভাবিছোঁ, তাৰপা তোমাৰ সেই পিন্ধিলে মানে কি হ'ব এই কাপোৰ জুৰিতে ধৰি লোৱা গোটেইখিনি কৰি আকৌ তোমাৰ বিশেষকে আঠা খিনি শুকাওঁতে সময় লাগিব, আকৌ
কৰি ফেব্ৰিক কৰিবলৈ লৈছোঁ আৰু এযোৰ ক এযোৰ মানে ফেব্ৰিক কৰিম আৰু এযোৰ যে এই ফুলবোৰ কিনা ফুলবোৰ পাই যে
কিনা ফুলবোৰ অ'।
সেয়া আনি থৈছোঁ আৰু মই নাজানো দেই মই তেনেকে শিকা নাই মই কিন্তু নিজে কৰিব লৈছোঁ।
উম গম পাইছোঁ অ'।
মানে মানুহৰ আইডিয়া, আমাৰ ছোৱী মানুহৰ অকমাণ আইডিয়া হ'লে গমেই পোৱা যায় যে। তাৰপিছত তেনেকে মই বনাব লৈছোঁ। ত' আৰু মানে এই নিজে নিজৰ কাপোৰযোৰ নিজে কৰি ল'ব পাৰি আৰু বেয়া হ'লেও কথা নাই ভাল হ'লেও কথা নাই আতুম টোকাৰিকে নিজে পিন্ধিম বা আমাৰ মাহঁতক দিলেও পিন্ধিব হয় নাই, আজি বেলেগ বেলেগ কৰিবলৈহে অকমান আৰু আফচোচ এটা থাকি যায় আৰু কি আৰু নিজৰ কাম খিনি নিজে কৰিবলেনো কি কথা থাকে। সেইটো কাৰণে মই ধুনীয়াকে বনাই লৈছোঁ আৰু হা
উম, মই মাজতে সেই এজোৰ নিজলে কৰিলোঁ, তাৰপা কৰা পাছতে তোমাৰ আকৌ এজো জোৰ মানে সি বনাবলৈ দিলে, তাৰ পিছত বনাই দিলোঁ, তা মায়েও সেই তোমাৰ মায়েও চিলাই কৰেটো, তাৰপৰা মায়ে তেনেকে এযোৰ বনালে। দুজনীয়ে সে একেলগতে দুযোৰ মানে দি বিকিলোঁ, তাৰ পিছত তোমাৰ বিকি পেলাই এতিয়া মাক বোলো বিয়ালে বনাইছিলোঁ এযোৰ মোৰ মামাৰ ককা ল'ৰাটোৰ বিয়ালে। কিন্তু বিয়ালে নহ'লগে, নহ'লগে মানে গা বেয়া হ'ল এত ইটো-সিটো হ'ল, বস্তুটো মানে থাকি গুচি গ'ল।
মামাৰ বিয়ালে থৈ দিছা নেকি?
অ', এইযোৰ সেই মামা বিয়ালে বুলি নহয়, বোলো বনাওচোন যদি মানে ভাল দেখো, ধৰিলও দহি-চহি বাট তেতিয়াৰ পাছত যদি, ভাল লাগিব আৰু পিন্ধিম বোলো। তাকে এতিয়া সেই বনাই আছো, আৰু নহয় নিজে বনাই পেলাই পিন্ধা, এটা চখ আছে গম- পোৱা নাই।
এ ছশ আছে, ছশ আছে, মানে এতিয়া কথাটো কি হ'ল, গম পাওঁ, মই মানে ভাবি আছো, চব ঠিক-ঠাক কৰি মই একদম এইযোৰ বনাই, একদম দহি বতালৈকে কৰিম মানে। কৰি পেলাই পাছত, মই মানে মাক দেখুৱাই নাই, আমাৰ মাক দেখালও পাৰো, লাগিব বুলি কবলৈও আছে।
অ', গম পাইছো অ'।
আমাৰ মা আগতে মানে, ইমান চখ নাছিলে মানে, এইবিলাক কাপোৰ-চাপোৰ প্ৰতি, আজিকালি কিবা নতুন, নতুন চখ হৈছে মানে আমাৰ মা।
এ সেইটো চবৰে। আচলতে বয়স হ'লে, মানুহৰ মানে সেই এটা, বস্তু, বস্তু বিলাকৰ প্ৰতি বেছি মুহ টো বাঢ়ে, এনেই লাগিলে নিপিন্ধিবয়।
অ'।
কিন্তু সেইটো, চখ এটা হৈ যায় আচলতে।
আৰু এনেও মা, আমাৰ মা মানে আচলতে কাপোৰ তেনেকে নিকিনে
উম, উম, উম।
মই হে কেতিয়াবা কাপোৰ-চাপোৰ এযোৰ কিনি দিওঁ বা কিবা এটা। মায়ে মানে নিজে কিনি নলয় মানে। তাৰপিছত এইবাৰ মানে মোক কৈছিলে, মোৰ আজাৰ ৰঙৰ কাপোৰ এযোৰ দিবিছোন এনে বুলি কৈছিলে, এইবাৰ পাৰিলে, সেইযোৰ কিনি দিব লাগিব আজাৰ ৰঙৰ কাপোৰযোৰ। কাৰণ, মানে মোকে কয় মানে, আৰু মায়ে আগতেতো মায়ে বাৰু, ইমান আমাৰ দেউ এ আগতে বহুত দান দি থাকে, কাপোৰ কানি।
উম, উম।
তাৰ বহুত দিন হ'ল মানে, নিজেই মায়ে লয়, ল'লে কেতিয়াবা, কিন্তু আমাক পঢ়োৱা শুনাতে কেতিয়াবা মানে, নিজলে কৰ'বাত মানে সেইবিলাক বস্তু নোলোৱা হৈ
নোলোৱা হৈ থাকিলে সেইটোৱে।
অ', সেইটো কাৰণে, মানে এতিয়াও মানে ভাবো বো মানে, আমাৰ মায়ে কিন্তু বহুতখিনি ত্যাগ কৰিছে, মানে আমাৰ কাৰণে।
এ চ মাক বিলাক তোমাৰ মানে, দেউতাক বিলাকো হয়। কিন্তু মাক বিলাকৰ এটা বস্তু চাবাচোন, যিমান দৰকাৰী বস্তু এটা তেওঁওলোকৰ লাগ লাগিব মানে লাগি থাকক, কিন্তু নলয়।
নলয় মানে চ চখ, তেনেকুৱা নহয় দেই। চব তেনেকুৱা নহয় মই জানো বাৰু। কিন্তু মানে, কিছুমানক দেখো বা কিছুমানৰ কিন্তু, আমাৰ মাহঁতে আমাৰ কাৰণে সঁচাকে বহুত
কৰিলে, আমাৰ, আমাৰ মা সেই বস্তুটো মানে
সেইটো কাৰণে, ব্লাউজ এটাও নিকনে মানে।
অ', আৰু তোমাৰ পইচাটো লৈ এ ঘৰৰ পৰা ভাবি গ'ল যেনিবা, ল'ব বুলি পইচাটো লৈ মেলি যাব কিন্তু তাৰপিছতে সেই পইচাটো তোমালকে চাবাচোন কিবা এটা কিনি লৈ গুচি আহিব।
আমাৰ মানে এইবাৰ কি হ'ল দেই, আমাৰ ইয়াত ক'ৰবাত মেলা আছে দেই কোনোবা এখন জেগাত। তাৰপিছত মাহত ওলাইছে মাহ খুৰি এনেকে যাব ওলাইছে তাৰ পিছত মোক কলে এ হেৰি লগত দেউতাক কব পইচা কেইটামান মোলে পঠিয়াই দিবলৈ নহ'লে তুমিয়ে পঠিয়াই দিব নাই কলে। হ'ব দিয়া মই পঠাই দিলোঁ তাৰ পিছত দিলোঁ পইচা কেইটা ললে তাৰ ভাই ভি হাতত দিলো ভাইটিয়ে মাক দিলে তাৰপিছত মোক কলে মই দিশ কেইখনমান কিনিম দেই ঘৰলে।
উম।
ডিচ কেইখনমান লগা হৈছে, ষ্টীলৰ ডিচ বা কিবা ডিচ ভাল, ভাল লব। তাৰপিছত মেলালৈ গ'ল দি আনিলে মোক দুখন ডিছ দি দি পঠিয়ালে।
অ'।
নিজেহে কিনিব লৈছিলে নিজলে, কিন্তু আকৌ দি আকৌ মখ পঠিয়াইছিল। আৰু চৰিয়া চাৰি পাঁচটা মান মূলে কিনি দি পঠিয়াইছে। কি দৰকাৰ।
সেইটোৱে মানে আৰু কি হয় জানানে জানে যে পইচা থাকিলে আমি যে সেই বস্তুটো নলয়, নলয় আৰু ফটা বস্তুকে পিন্ধি ঘুৰি ফিব লাগিলে।
অ', তাৰ পিছত এডাল কি আমাৰ মায়ে আকৌ মূৰত এই চেপেনা যে কেপেনা বিলাক কয় যে বাটাৰফ্লাই সেইবোৰ নামাৰে মানে এডাল এই সেই ঠোঁট এটা নিচিনা থাকে। একদম দীঘল অ', মানে ঠোঁট এখনৰ নিচিনা থাকে বহুত বহুত আগৰ দিনৰ মানুহে এইবোৰ মানে থোপখন মানে কাইটিয়াই কাইটিয়া নিচিনা থাকে এই ঘৰিয়ালৰ মুখখন।
অ', গম পাইছো হেৰিতো আকৌ বানানা কিলিপ সেইটো অ'।
অ', সেইডাল মানে ব নানাও নকয়ডাল কিবা বেলেগ মানে। এনেকে একদম জুঙাল মানে এনেকে হে ক'ৰবাত হাতে ভৰিয়ে লাগি গলে সোমাই যাব টিঙৰ হয় মানে বস্তুটো।
টিঙৰ, টিঙৰ সেইটো চকুত নাই পোৱা তেতিয়াহ'লে।
অ', টিঙৰ মানে থোঁট এটা নিচিনা মুঠতে টিঙৰ আৰু মানে ধৰা হেৰি ঠোঁট খালি ঘাট, ঘাট, ঘাট, ঘাট থাকে মানে ওপৰৰ চাইডে তলৰ চাইদে আকৌ প্লেন তেনেকুৱা মানে।
অ', অ'।
তেনেকুৱা মায়ে মানে সেইটো মাৰে মূৰত আৰু এতিয়াৰ পৰা নহয়। মানে স-সতৰ বছৰ হৈ গল তাৰপিছত সেইটো মানে বিচাৰি। আজিকালি মানে দোকানত কচমেটিকছৰ দোকানত নাথাকা নাৰাখা হ'ল আমাৰ তাতো নাৰাখে ক'তো নাৰাখে। মই বিচাৰি, বিচাৰি এদিন দুডাল, তিনিডাল মান নিদিলো তাৰপিছত এডাল মায়ে মাৰিলে এডাল আকৌ খুৰা লৰাটোৱে নি কৰাবাত ৰাই দগে বোলে ভালাল তাৰপিছত মায়ে আও ভঙা, চিঙা এডালৈকে মাৰি থাকে তাৰ পিছত মই অনলাইনত লৰাাই দিছো জোনডালৰ দাম দহ টকা। দেই দহ টকা বস্তুটো বা খুব বেছিছে বেছি বিশ টকা দহ বিশ টকাতটো নহয় বাৰু দহ টকা এতিয়া বিশ টকা হ'ব পাৰে সেইডাল মই দেৰ ক টকাত তিনডাল আনি দিছোঁ।
হয় দে। উপ-উপায় নাই তোমাৰ নিজে নি কিনে নহয় তুমি বেয়াও লাগে নহয় কেতিয়া ক'ৰবাত গ'লে তেনেকে গু
অ', সেইটোৱে, সেইটোৱে বেয়া লাগে নে সেই ভাঙা চিঙাডাল মানে আগ টুকুৰ এ বেকা হয়। হোুলুং বোলুং কৰি থাকে মানে সেইডাল পিন্ধি গ'লে তাৰ পিছত মই অনলাইনত তাৰপিছত মোক কৈছে কিনো দৰকাৰ আনি দিবলৈ এইকিডালে বোলে মোৰ দহ বছৰ যাব দহ বছৰ নিয়াব নালাগে দিয়া।
সেইয়া আৰু।
হয় হয়, ঠিক আছে ঠিক আছে। বাৰু দিয়া হ'ব, উম, উম।